উননিছ
এই তোমাৰ খোলো দম দ আজি এই তী কাম কৰি কাম কৰিলোঁ অলপ অথনি
আহ
কাম চাম কৰি পেলাই এতিয়া খোলোঁৰি পেলাই এতি আকৌ হাঁহকেইটা এইৰি পেলাই আমাৰ চ লৈছো তুমি কি কৰিছা
অ ময়ো খুমেই খোৱা নাই ৰাতি নামঘৰ যাম অকমান সোমাও
অ তাকে এতিয়া সন্ধিয়াই হ'ল আৰু পাঁচটা বাজিলে দেখোন
পাঁচটা নহয় ছটা বাজিব হ'ল
ছটা বাজিব হল
খোৱা নাই কিবা
ভাত তোমাৰ দুপৰীয়া খালো খাই পেলাই দুপৰীয়া ৰাতিপুৱাই একেলগৰে খালো মানে আজি
আহ
আৰু তোমাৰ এতিয়া আকৌ আম খালোম গ আছিলে
আহ
আহ তুমি কি কৰি আছা দিয়া
মই এতিয়া তোমাৰ কঠাল এটা কঁঠাল খালো কেইঘোটামান
আহ
থাবা পুৰা গৰম উঠি গৈছে ফেনতলত বহি আছো কঠাল খালে যেন গৰম উঠি উঠে বুলি কয় পুৰা গম উঠিছে আজি আম তোমালোকৰ এতিয়াও আছে নে
অ এতিয়া উপ পালছে নে জান
অ মই এতিয়া আম তোমাৰ এতি এতিয়া আদা হৈ পুলি গৈছে নতুনকে
হা
আম বোলো তোমাৰ এতিয়া ই এদাই হৈ পুলি গৈছে
অ এটাই হ'ল কিন্তু ক' পৰা ওলাইছে নাজানো
শেহতীয়া নহ'লা
হব পাই ছাগে অ
অঁ
এতিয়া কঠালহে আছে আমতো এদাই হ'ল তোমাৰ
কঁঠালাও এন আৰস আছে
উম উম লেটেকো ছেটেকো ওাইছে এতিয়া
অ লেটেকো আছে অ
দেগ ব নাই গলছে
এতিয়া তোমাৰ আম আম লেটেকু জামু কঁঠাল আমটো এদাই হল কঠাল এইকেইটাহে আচেগে
উম এতিয়া সেইগেইটাহে আছেনে আও
উ
বাকীবোৰ চব
অ তোমাৰ এইবিলাক সেই আপেলটো বাৰু সেইটো ৰেগুলাৰ থাকেই
এই সেইবিলাক আৰু বহুতদিনীয়া দূৰৰ পৰা আহে কেমিকেলৰে মাহ আহে আহি মেডিচিন আৰু এবিলাক আহি- আহি তোমাৰ পুৱ আহ সেইটো কাৰণে একো নহয় ঠিকে থাকে ইয়াত।
ঠিকে থাকে
যোনখিনি কাশ্মীৰ চাইডে থাকে সেইখিনি একদম ফ্ৰেচ খাবলে পায় আৰু
অ কাশ্মীৰটো বৰ ফ্ৰেছ হয় উম গাটো ধুলেহে অকমান ঠাণ্ডা পৰিব
অ মই তোমাৰ হে অলপ আগত হোৱাৰ আগত এঘন্টামান হলো অ এঘন্টামান শুই তাৰ আগতে তোমাৰ গাটো ধুই সে শুইছো
অ গাতে ললেহে শুব পাৰিবা নহ'লে নোৱাৰা
উম হয় তোমাৰ কাম বন কৰি আজৰি হ'ল ঘৰ চব ভাঙি একদম টিং চিং চব আঁতৰাই আজৰি গলো কৰি তাৰ পিছত তোমাৰে হেৰি তাৰপিছতে শুইছো
অ কাইলে তোমাৰ যোনটো পেমেণ্টটো যে
আহ আহ
কাইলৈ নহয়নো মঙ্গলবাৰহে দিবলৈ আহিব
অ এতিয়া ভাল টাইম পাইছো অলপ
মঙলবাৰ দিলে তোমাৰ ব অ মঙ্গলবাৰে পাৰিলে দিলে যেনিবা তোমাৰ বুধবাৰ ৰাতিলে মানে আহিব
অ অ যিমানে
তাকে সময় নাই নহয় কাৰো কথা পাতিবলে তোমাক আজি ফোন কৰিছোঁ তুমি পাতিছা।
মই মই যেতিয়া তেতিয়া পাতিব পাৰো বাৰু মোৰ টেনচন নাই মানে থকা যিকেইদিন আছে কলা যিকেইদিন আছে সেইকেইদিনত উঠাই লোৱা আৰু মানে গ'লে গোল আৰু
গলে গ'ল আও
মানে কি আ হৈছে গেছটো জোনকেইটাই কৰা নাই কৰিবলৈ বাদ দিয়া সেহতে নকৰা কাৰণে আমাৰে থৈছে
অ কাইলৈ ৰাতিপুৱা বাৰু ফোন মাৰিম।
অ ৰাতিপুৱা ফোনেই মাৰিবা তিনি বাৰ চাৰিবাৰ মাৰিবা উঠি যাম।
তিনিবাৰ-চাৰিবাৰ মাৰিম অ এবাৰ নহয় তিনিবাৰ- চাৰিবাৰ মাৰিম কাইলে। মানে ৰাতিপুৱা এবাৰ মাৰিলো তাৰপা। টোপনি গল বুলি ভাবিলো টোপনিত জগাবলৈও বেয়া
এই মই এইবিলাক টেনশ্যন নাই যেতিয়াই দিয়া তেতিয়াই মই উঠি যাব পাৰিম।
উম হ'ব
উম ফোন এটা কৰিলেই হ'ল ডাইৰেক্ট একদম উঠিম আৰু যোনখিনিয়ে মানে হে কৰি আছে সেইখিনি কাৰণে ভালহে আমাৰ কাৰণে ধুনীয়াকে আমি কমপ্লিট কৰিব পাৰিম সেই বস্তু। সেহেতে এই বিলাক কৰি থাকক আমাৰ কামটো হৈ থাকিলে হল
এইটোৱে এদাই হাৰ পিছতো চাগে ইয়াৰ পিছত আৰু বেলেগ কিবা আহিব। তাতে আহি অহাৰ কাৰণে ৰখিব লাগিব।
তোমাৰো কেইবেইটাও হেৰি কম
নাই নাই মই এটা কমপ্লিট কৰিছো আৰু দুটা সমানেই নি আছো।
অ অ কমপ্লিট হোৱা গেইটা কি হ'ব এতিয়া
কম্পলীট হোৱাকেইটা আৰু তেনেকেই আছে আৰু।
সেনে কেই আছে ন।
কিবাহে দিম আৰু।
অ মোৰ এটা হো হু হৈ আছে কিন্তু মই হুৱাহে নাই হোৱালৈ মানে প্ৰব্লেম হ'ব। উম সেইটো কাৰণে বেলেগ এটা আকৌ এক্টিভ কৰাই লৈছো ফোনটোও নোৱাৰি নহয়।
অ নোৱাৰি- নোৱাৰি নোৱাৰি তুমি এনে কেইটা কৰিলা এটা নে দুটা নে তিনিটা?
মোৰ তিনিটা হ'ল কিন্তু দুটা এক্টিভ কে চলি আছে। ফোন গ পৰা হৈ আছে মানে দুটাৰ বা কিন্তু এটাত অকল ফোনহে আহে।
মোৰ অকল তোমাৰ এ এটাৰ পৰাহে কৰিছিলে এতিয়া মোক কোনোবাই ফোন কৰিলেহে মই ৰিচিভ কৰিব পাৰোঁ।
অহ।
তাকে মই এতিয়া বস্তু এটা চাই আছিলো মানে বেলেগৰ ফোনত যোনটো কন ষ্টোৰিজিয়াম চাব পাৰি।
অ অ।
কমত লিংক এটা পাইছিলো তাকে চালো চাব পৰা নাই কিবা পি ডি এফ এক্সট্ৰা কিবা এপ ডাউনলোড কৰিব লাগে একেটাকে চাই আছিলোঁ
অ অ অ সেইটো কথা।
তাকে ফোনৰ নেটটো গৈ থাকে বাৰু বেছি নাই আকৌ
অ এম বি টো নাই কম হৈছে নে তুমাৰ ফাইভ জি নহয় জানো ফোন ফাইভ জি ভৰাইছিলা নেকি
মোৰ ফাইভ জি হোৱা ভৰোৱা নাই তোমাৰ তিনিশ টকাহে ভৰাও।
অ মোৰ তোমাৰ আগতে ফাইভ জি ভৰাও কিন্তু এইবাৰ ভৰোৱা নহ'লে নহয় এই বহুত প্ৰব্লেম ফাইভ জিটো থাকিলে প্ৰব্লেমটো নাই এতিয়া তুমি ফাইভ জিটো নোহোৱা পা তোমাৰ ঘপকে যেতিয়া মানে চাই থাকিব চাই থাকিব ঘপকে কাটি দিয়ে মানে। মোৰ কি হৈছে। প্ৰব্লেম এটা দুদিনমানৰ সেই হাণ্ড্ৰেড' গলো নেদেখুৱাই হাণ্ড্ৰেড গলে লাষ্টত দেখায় কিন্তু ফিফটি গলেও নেদেখাই নাইনটি গলো নেদেখুৱাই মানে।
অহ।
সেইটো প্ৰব্লেমটোৰ কাৰণে মই মানে চাই থাকোঁ বোলো আছে চাগে তাৰপিছত আকৌ এপচটোত নেচাওঁগে মানে।
অ তোমাক কেতিয়া ডাইৰেক্ট নব্বৈ শতাংশ কাটিলো বুলি দি দিয়ে নহয় তাপাও নোলায় আৰু একো নোলায়।
অ নব্বৈ শতাংশ কাটিলো বুলি মোক দি দিছে তাৰপিছতে মোৰো বা
এনে পঞ্চাশ শতাংশইকাতি আমাৰ নব্বৈ শতাংশ কমপ্লিট হল বুলি দি দিম।
দি দিয়ে ঘপককৈ দি দিয়ে তুমি চাই নেথাকিলে মানে কাটি দি দিয়ে মানে।
আৰু কেতিয়াবা। নিজে নোসোমায়।
নোসোমাই নোসোমাই সেইটোৱে প্ৰব্লেমটো হ'ল মোক মেছেজটো নাহিলে কাৰণে। মই চাই থাকো অহাই নাই মানে এইকেইদিন তাৰপা সেইটো কাৰণে আজি বোলো থৈ দিওঁচোন। চোন আকৌ ৰাতি লাগিবই।
তাকে উম তাকে গৰুজনী। আহিলে পোৱালিটো অহা নাই চিঞৰি আছে।
অ অ। আহ আহ টি টি টি টি অহ অহ। মই তোমাৰ এইবিলাক ধান চান কেইটামান দি লৈছো। কি আজি দিনটো বান্ধি থোৱা আছিল যে আহ আহ আহ আহ আহ আহ আহ আহ আহ আহ আহ।
নলঙা ডাল খুলি দিও।
অ অ খুলি দিয়া খুলি দিয়া এইবোৰ সোনকালে বান্ধি ল'ব লাগে।
তাকেতেতো বৰ চিঞ বাখৰ কৰি থাকে নহয়।
উম।
কান্দি চিৱৰ বাখৰ কৰি থাকিলে।
অহ। সোনকালে মোৰ গৰু চৰো আহিলে বান্ধি দিব লাগে কাৰণ গৰমটো বেছি আছে যে পথাত।
উম তাকে এৰালি আৰু। পোৱালিটো এৰি থয় আৰু।
অ অ।
অ অ আমাৰ পোৱালিটো কিবা বেমাৰ এটা হৈছিলে মাজ। বসন্ত ওলালে নে কিবা এটা হ'ল। অ গোটেই গুটি গুটি উঠি আছে এতিয়া মানে গাত। ভাল পাইছে শুকাইছে ঘাঁ বিলাক গোটেই গুটি গুটি হৈ মুখে চুখে মানে অল
আহ অ আহিলো আহিছিলে পথাৰ বেমাৰ আহিছিলো। এই বেলেগ ব বেলেগ গৈ এইটো চশলে অহা কেনে হৈছিলে মানে।
অ
বেলেগবোৰ হৈছিলে চাগে তাৰপা বাগৰিলে তোৰ। উম।
ভাল পাইছে বাৰু এতিয়া খোজকাঢ়িব পাৰিছে।
উম উম ভাল হৈ যাব মেডিচিন- চেডিচিন লগাই। কিবা গোহালি ধূনা চুনাও লিখিব লাগে এনেকুৱা নিয়ম চিয়ম কৰিলে ভাল হৈ যাব।
উম তাকে।
অঁ এইবিলাক থাকেই এইটো টাইমত আগতেও আহিছিলে বেমাৰ মনত আছে নাই।
আহে আহ আগতেও আহে অ কিছুমান গৰুটো তোমাৰ মৰিয়ে যায়।
চালটো চিগিজা চিগিজা লিখিয়া হৈছিলে যে আগতেও উম উম। তোমাৰ হেৰি অ ভাইৰাছ।
উম বেমাৰ হৈ গ'ল আৰু তো।
অহঁ।
অ বহুত গৰমৰ কিন্তু আজি কিন্তু কালিতকে কিন্তু আজি অলপ ঠাণ্ডা দেই।
অ আজি বতাহ এটা মাৰি আছে নেকি।
এনেই এইটো টাইমলৈ কালি পুৰা ৰ'দ দি থাকে আৰু আজি বতাহতটো নামাৰিলেও মানে। ৰ'দটো অলপ কম হৈছে বেছি হৈছে। অলপ কম হৈছে বেছি হৈছে তাকে।
পানী চানী শুকাই আছে সুৰিছে ন আমাৰ ওখোৱা জেগা ভিতৰত।
অ পানী চানী শুকাই গ'ল গোটেই। তাকে বৰষুণতটো কালিয় দিছিলে আকৌ নাইকিয়াই হৈ গ'ল নহয়।
কালি ৰাতি দিছিলে অকমান।
অকমান সেইখন বৰষুণ বুলি ক'ব নোৱাৰি আৰু। যেন তেনে পৃথিৱীত পৰিলে অকমান ভিজিলে আহ।
অ এই অকণমান দি খতম। সেই জাক বৰষুণে একোৱে নহয় তোমাৰ।
সেইকন বৰষুণ যদি দিনত দিয়া তেনে কিমান ভাল আছিলে।
মানুহে অকমান হেৰি কৰিব পাৰিলো।
হৈ থাকিলে হেতেন মাটি চাটিবিলাক জেগি থাকিলে হেতেন। ধূলিটো কমি গ'ল হেতেন।
দিলে একোৱেই ডাল নহ'লে।
একো ডাল নহয় অ নাৰিকলৰ পানী খাব লাগে আমাৰ নাৰিকল কালি বেচিলে।
অ কেচাতে বেছি দিছে ন।
অ কেচাতে বেছি দিছে এইবিলাক যোৰা তোমাৰ ষাঠি আশী টকাকৈ আহিছে।
অঁ অঁ
বেছি দিছে হ'লে কেইদিমান ৰাখিছে গছত বুঢ়া হ'বলৈ।
টাউনে চাউনে এই কাষত বহি থাকে দিছে নাই।
উম হম এটা নাইকলত তোমাৰ ডেৰশ দুশকে লয় নহয়।
উম উম গা পা তোমাৰ কমতে নিব নি তাত তোমাৰ দামো লৈছে
বেলেগত তাতকৈও বেছি হয়।
অ
এ তোমাৰ তো ই চহৰৰ চাইদতো এটাতে তিনি চাৰে তিনিশ লৈ অকল কাটি পেলাই পাই। লগাই খাবলৈ দিয়ে
খাবলৈ দিয়া অ এইবোৰ কাটি দিয়া চাইছিলোঁ নহয় পাইপ ডালৰ চাইছিলোঁ নহয়।
অ সেইটো কাৰণেইেতো মানুহে খাবলৈ মৰি থাকে পইচা দি সেইো খাই ধনী মানুহ টেনচন নাই পইচা দি দিয়ে
উম উম সেইটো ধনী মানুহ বিলাকে তেনেকে খাব।
কিন্তু আমি দুখীয়া বিলাকেতো বোলে অহাটো আহ দুখীয়া মানে কি হয় আমাৰ ঘৰতে আছে।
ঘৰতে আছে অ দে-
ঘৰতে আছে আমি আমি ঘৰত থাকিয়ে নাখাওঁ কেতিয়াবা মন গলে এটা খাওঁ।
উম উমম আমাৰ খত
কিন্তু বেলেগে আকৌ আমাৰ আমাৰ ইয়াত আহিলে চব পইচা দি কিনি লৈ যাব
উম উম আমাৰ বিলাকত প্ৰব্লেম নাই আৰামত খাব প
এ গাঁৱততো তোমাৰ কি পোৱা নাযায় চব পোৱা যায়
চব পোৱা যায় অ বিধে বিধে বস্তু চব
উম খোৱা বস্তুতটো উম ফ্ৰেছ ফ্ৰেছ পাবা পুৰা
উ
তাকে একচোৱেলি আমাৰ গাঁৱত এটা বস্তু নহয় যোনটো আপেল
অ সেইটো নহয় এইটো তোমাৰ হেৰিয়াত নহয়তো একেবাৰে যিটো জেগাত হয় আৰু তাতহে হ'ব
আমাৰ ইয়াত যোনটো আমাৰ অসম আমাৰ ইয়াত এইবিলাকৰ আমাৰ গাঁৱৰ মাটিবিলাক তোমাৰ বালিয়া ন
উম উ
চব বালি মাটিত মানে সেইটো নহয় মানে আলতীয়া মাটি লাগিব
অ অ অ সেইটো তোমাৰ একদম জেগালৈ লৈ আছে মানে যত হয় তাতে হ'ব এইবিলাক পৰি
জলবায়ু মানে মাটিৰ লগত কথা জলবায়ুৰ লগত কথা আছে তেতিয়াহে হ'ব আমাৰ ইয়াতো হ'ব কিন্তু মানে খাব পোৱাত নব তিতা হ'ব নপকিপ তেনেকোৱা হ'ব
কিন্তু কিবা হেৰি কৰি পেলাই ভৰাব পাৰে। আৰু আজিকালি কিমান প্ৰযুক্তি আগবাঢ়িলে সেইটো চিষ্টেমটো কৰিব পাৰেি কিন্তু কেলে হেৰি কৰা নাই নাজ- জান
কেমিকেল- টো বনালেতো এইটো শৰীৰৰ কাৰণে বেয়া হ'ব খালে- শুনিছা। হেল্ল' শুনিছা নাই- হেল্ল' হেল্ল' হেল্ল' শুনিছা নাই? হ'ব দিয়া।